হেল্লৌ' হেল্লৌ
আহ
কি খবৰ তোমাৰ ভালে আছানে-
ম আছো দিয়া তোমাৰ খবৰ ভাল
মইয়ো আছোয়ে দিয়া তোমাৰ ঘৰৰ ঘৰৰ বাকী খুৰীহঁতৰ চবে ভাল ভালে আছেনে
অবা আছে ভালে আছে মই নিজে অকমান খালি অসুস্থ হৈ আছো বাকী চব ঠিকেই
অ হ আমাৰোতো ভালেই দিয়া সকলো ভালে আছে তোমাৰ কি হৈছে জনোৱাচোন এবাৰ
মোৰ এনে কা চৰ্দি জ্বৰ হৈছিলে
অঁ এতিয়া ভাল পাইছানে
এতিয়া অলপ কাহটো মাজে মাজে আছে বাকি চব ঠিকেই আছে তুমি আৰু ঘৰত সকলোৰে ভাল ন
আছে দিয়া সকলোৱে ভালেই আছে আহ বাকী তোমাৰ এতিয়া পঢ়া পাতি কিমান মানে কি এতিয়া তোমাৰ কিমান খিনি কমপ্লিট হল তোমাৰ কিমান কি কৰি আছা
অ মই মানে গ্ৰেজুৱেচনটো পঢ়ি চাকৰি পালো আৰু মই এতিয়া চাকৰি কৰি আছো
ব বহুত বহুত শুভেচ্ছা থাকিল দেই তোমালৈ
অ থেংক ইউ মোৰ এতিয়া অকমান কামত ব্যস্ততা চলি আছে বাকী কামৰ কাৰণে এতিয়া অলপ বাহিৰত আহিছো ম বৰ্তমান মই
ডুবাইত আছো ডুবাইত অকলে আছো
অকলে আছা
অহ
অ বাপৰে পাৰিছা নহয় থাকিব কাৰণে তাত
অ ডুবাইখন বহুত ডাঙৰ চহৰ হয় আৰু তাত মোৰ লগৰবোৰ আছে আৰু মই যো-খন হোটেলত থাকো ভীফল মোৰ লগৰ এজনৰে একো বিন্দাছ নিজৰ ঘৰ নিচিনাই লাগিছে। ইয়াত সকলোবোৰ খোৱা সা সুবিধা আছে। যি বস্তু যেনেকে বিচাৰো সেনেকে পাই যাওঁ। একো অসুবিধা হোৱা নাই মোৰ আৰু এতিয়া ইয়াতে চেটেল হৈ যাম আৰু লাহেকে
এনে বিয়া বিয়া বাৰু কথা ভাবিছানে নাই
নাই মই এইবিলাক এতিয়া একদমেই ভাবা নাই মই এতিয়া মানে অকল টকাৰ ঘটিম বুলিহে ভাবি আছো যে অকল
অঁ বেছি হ'ব আৰু এটা বিয়া এখন পাতি ল'বা এজনী ছোৱালী চাই পিনে তাইকো লৈ যাবা পিছে তুমি এতিয়া অকলে থাকাতকে তাইও তোমাক অকনমান সহায় কৰি দিব পাৰিব ডুবাইত যায়
তাকে তো ভাবি মা দেউতাই কৈ থাকে এইবোৰ ছোৱালীৰ কথা কিন্তু মোৰ ইমান ইণ্টাৰেষ্ট নাই এইবোৰ
নাই নাই তুমি নিজে চাবা মা দেউতাৰ ফালৰ পৰা চাব নালাগে দিয়া তুমি নিজে চাবা এজনী ঠিক কৰি ভালদৰে বিয়াখন পাতি লৈ পিনে লৈ যাবা তাইকো ডুবাইত
চাও ৰবাচোন কি কৰো এতিয়া বহুত সময় আছে এতিয়া বাৰু খন
নাই নাই বহুত সময় নাই দিয়া তুমি চাকৰি পাইছা আৰু কিমান সময় লাগে চাকৰি পোৱাৰ পি পিছতে মানুহে বিয়া পাতে এই যি এতিয়া পাতি ল'বা জলদি বিয়াখন চাকৰি পালে মানুহে বিয়া পাতে বুজিছানে নাই এই এতিয়া ডেকা লৰা হেই এতিয়া হেৰি। লাগে গম পাইছা। এতিয়া পইচা ঘটিছা ঘটিছা একো নহয় এতিয়া পইচা কোনোবা দিনা। পইচা ঘটিছা কাৰ বাবে কোনো যদি খোৱা মানুহে নাথাকে এজনী সেই কাৰণে বিয়া পাতি ল'বা। জলদি।
এইটোতো কথা নহয় ন যে চাকৰি পালো মানে বিয়া পাতিব লাগিব।
অ সেইটো কথাই হয় তুমি। কি ভাবিছা নালাগে বুলি চাকৰি পালা মানে এবাৰ বিয়া পাতিব লাগিবই একদম। সঁচা কথা সেইটো নহলে দুদিন পিছত তোমাৰ চাকৰিতটো কৰি কৰিও বৌৰ লগা হৈ যাব। এগৰাকী লাগে নহয় জীৱন সংগী। পাতি লবা সেইকাৰণে বিয়াখন। চাকৰিটো পোৱাৰ পিছতেই পাতিবা।
আকৌ দুই তিনি বছৰ মান ৰৈ দিম চব নিশ্চয়ত মই চিন্তা কৰি চাম।
আৰে নালাগে নালাগে দুই বছৰো নালাগে। এ অহা মাহতে পাতিবা কি ভাবিছা অ ডুবাইত চাকৰি কৰা আৰু তুমি বিয়া নাপাতা। ই। এই পইচাবোৰ কাৰ কাৰণে ঘটিছা বিয়াখন পাতি লবা দেই জল্দি জল্দি পাতি লবা।
তুমি কি ভাবিছা বিয়া কি এমাহত পাতিব। পাৰি কিমান জাহ যোগাৰ কৰিব লাগে।
অ তুমি ডুবাই চাকৰি। কাম কৰা মানুহ এটা তুমি যদি এমাহত বিয়া পাতিব নোৱাৰিবা কোনে পাতিব অ।
মানে এতিয়া মোৰ মানে ফুলটো ইটো যে মই ডুবাইত থাকি বিয়া পাতিম ন।
নেও অ তুমি ইমান ডুবাইত ধুনীয়াকে ভগৱানৰ কৃপাত তুমি ইমান ধুনীয়া এটা চা। চাকৰি পাইছা ডুবাইত অ তুমি এতিয়া এক দুই মাহৰ ভিতৰত এইটো বছৰতে পাতি লোৱা বিয়া। কন বুজিছা।
বাৰু ঠিক আছে বিয়া পাতিম বাৰু এ যে তোমাৰ বিষয়ে অলপ কোৱাচোন তুমি কি কৰি আছা না তুমি। বিয়া পাতি।
নাই নাই নাই মই বিয়া পতা নাই দেই। মই এতিয়া মোৰ ডিগ্ৰী কমপ্লিট হোৱাই নাই ৰবা ভালদৰে মই ডিগ্ৰী মানে একদম শেষৰ পৰ্যায়টো পাইছোঁ পৰীক্ষাটো দিলো দি পিনে এতিয়ালৈকে ৰিজাল্ট অহা নাই চাৰ্টিফিকেটো অহা নাই ত' মই এতিয়া ঘৰ আছো এনেই এই সৰু সুৰা টিউশচন দুটামান কৰি আছোঁ আৰু। আৰু ভাবিছো চৰকাৰী চাকৰি কিবা এটা কৰো তাৰ বাবে অলপ চলপ। প্ৰস্তুতি চলাই আছো লগতে সৰু ল'ৰা ছোৱালী কেইটামানক টিউশচনো কৰাই আছো। সেনেকে আৰু নিজৰ হাত খৰচটো উৰাই লাই ওলাই আৰু। ঘৰৰ পৰা খুজিব নালাগে এনেকেই চলি আছো আৰু ৰবা।
ঠিক আছে তুমি কি কেতিয়াও অসমৰ বাহিৰত। কাম কৰিব যাম বুলি ভবা নাই নেকি!
অসমৰ বাহিৰত বাৰু ভাবা নাই। কাৰণ অসমৰ ব বাহিৰততো অকণমান মোৰ ভয়ে লাগে মই অকণমান কিন্তু। আহ এতিয়া দিয়াচোন কেতিয়াবাতো চৰকাৰী চাকৰি হলে মোৰ যদি কেন্দ্ৰীয় চৰকাৰত চাকৰি হয় তেনে। তেনেহলে মই গোটেই ভাৰতৰ কোন। তোৰ জেগাত মোৰ পোছটিং হয় হেটো হে মই নিজেই নাজানিম ত হেতো কথা অলপ। চিন্তা কৰিবলগীয়া হৈছে। যিজনী ছোৱালীয়ে অসমৰ কি গুৱাহাটীৰ বাহিৰতে ওলাই পোৱা নাই সেই ছোৱালীজনী আৰু। কেনেকে যাম সেইটোহে ভাবি আছোঁ।
তুমি যদি অসমৰ বাহিৰতে ভয় কৰা তেন্তে তুমি বিদেশত কেনেকৈ যাবা।
বিদেশত যোৱাৰ কথাটো ভাবা নাই মই এতিয়া। কিয় তুমি কিয় ক'লা বাৰু বিদেশত যোৱাৰ কথা।
নাই নাই এনেই কলো কাৰণ তুমি যিহেতু। অসমতে ভয় কৰা বাহিৰত যাব কাৰণেতো বহুত ভাল লাগিব ন। বাৰু ঠিক আছে তুমি গুৱাহাটী কলেজৰ পৰা ডিগ্ৰী কৰিছা ন।
অ মই গুৱাহাটী কলেজৰ পৰাই ডিগ্ৰী কৰিছোঁ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই।।
তুমি আৰু কিহত ডিগ্ৰী কৰিলা।
মই এডুকেশ্যনত মেজৰ লৈছোঁ ৰ'বা।
তিনি বছৰীয়া কৰ্চ হ'ল নে এতিয়া চাৰি বছৰীয়া হ'ল।
অ চাৰি বছৰীয়া চলি আছে নহয় কিন্তু চাৰি বছৰীয়া হোৱা নাই ৰবা। তিনি বছৰীয়াই কৰিছো চাৰি বছৰীয়া ইচ্ছা কৰিলে কৰিব পাৰিম মই নকৰিলো আৰু মই এতিয়া। মোক এতিয়া চাকৰি এটা লগে নহৈ জল্দি হেই কাৰণে মই চাকৰি কাৰণে প্ৰস্তুতি চলাই পিনে। এতিয়া আৰু এনেকেই চলি আছোঁ।
তুমি পি কেনেকোৱা তুমি পিছে কেনেকুৱা ধৰণৰ চাকৰি। কৰিম বুলি ভাবিছা মানে চৰকাৰী চাকৰি নে প্ৰাইভেট চাকৰি।
নাই প্ৰাইভেট মোৰ মন নাই ব্যক্তিগত চাকৰি মোৰ একেবাৰেই ইচ্ছা নাই। মোৰ চৰকাৰী চাকৰিয়ে ইচ্ছা আছে আৰু চৰকাৰী চাকৰিটো তোমাৰ। অসম চৰকাৰৰ হলেও হ'ব কেন্দ্ৰীয় চৰকাৰৰ হলেও হ'ব। এতিয়া এতিয়া খালি চৰকাৰী হলেই হ'ল আৰু সেইটোৱে।
এতিয়া যিটো চৰকাৰৰ বজাৰ চলি আছে চৰকাৰী চাকৰি বজাৰ চলি আছে। এটা নৰ্মেল চাকৰি পোৱাই বহুত ডাঙৰ কথা। গতিকে তুমি কেন্দ্ৰীয় চৰকাৰটো বাদেই দিয়া মই যদি কওঁ অসম চৰকাৰৰ আডাৰতে থাকা। তুমি বাৰু। ক এপলাই কৰিছা নে।
মই এডিয়াৰি এপ্লাই কৰা নাই ৰবা এইবাৰ কৰিম বুলি ভাবিছোঁহে কি হৈ চাওঁ।।
মই আচলতে দুবাৰ দিছিলো এ ডি আৰ ই। মই প্ৰথমবাৰ চিলেক্ট নহলো কিন্তু দ্বিতীয়বাৰ চিলেক্ট হৈছিলো। কিন্তু কি হব দুৰ্ভাগ্যবশতঃ মই ইণ্টাৰভিউ ল গৈ পে। মই মান ফাইনেল মোৰ নাম। গতিকে মই এতিয়া ডুবাইতে চাকৰিত গলো তাই। প্ৰাইভেটে হয় কিন্তু বহুত ভাল।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
ষ্টাৰ্টিৱে মোক ষাঠি লাখৰ পেকেজ দিছিল।
বাপৰে বঢ়িয়া চোন ৰে তুমি এটা কাম কৰিবা মোকো লৈ যাবাহে। মোকো কিবা এটা কাম দিবা তোমাৰ লগতে থাকিম মই।
মইতো ভাবিছোৱেই তোমাক এটা কাম দিম কিন্তু তুমিতো কৈ দিলা নহও কাৰণ তোমাৰ অসমৰ বাহিৰত। ব ভয় লাগে। তুমি বিদেশত কেনেকে যাবা সেইটো মহা সমস্যা হৈ পৰিলে তোমাৰ বাবে।
কিন্তু এতিয়া চোৱা ষাঠি লাখৰ পেকেজৰ কথা শুনি পিনে কাৰ। মোৰ মন নাজাব হেই কাৰনে মই এতিয়া আৰু মোৰ মন হেলালো যদি তুমি। এটা তাতে সা সুবিধা পোৱা মোৰ লগত মিলাকে মোক লৈ যাবা দেই ইয়াৰ। মই ষাঠি লাখৰ পেকেজ পালে একো নাই মই যাব কাৰণে মই একদম ৰেড্ডী। হৈ আছো। কেইবছৰমান তাতে চাকৰি কৰি পিনে গুচি আহিম আৰু।
কিন্তু এটা কথা তাত চাকৰি কৰিবৰ কাৰণে বহুত স্কিলছৰ দৰকাৰ তোমাৰ সেনেকুৱা ধৰণৰ স্পীচ বা আছে নে নাই তাত চাকৰি কৰিবলে
তুমি মোক তুমি মোক ইটিকিং কৰিছা নেকি বাৰু
মই এতি কি নাই কৰা কিন্তু তোমাৰো সেইটো বিশেষ ভাৱে দৰকাৰ পৰিব ন কাৰণ তাত স্কিল চৰা ক্ষেত্ৰতহে মানুহে বিদেশত ডাঙৰ চাকৰি পাব পাৰে কাৰণ তাত প্ৰাইভেট যিবিলাক মাল্টিনেচনেল কোম্পনী আছে সেইবোৰ তাত বেছিকৈ চলে আৰু তাত স্কিলচবোৰহে বেছি মেটাৰ কৰে।
একো নাই তুমি আছা নহয় মোক শিকাই দিবা স্কিলবোৰ
নাই মই একেবাৰে শিকাব নোৱাৰিম কাৰণ মই তাত নিজে চাকৰি কৰি আছো। আৰু মোৰ যিটো এটা ব ব্যক্তিগত জীৱন আছে মই নিজৰ কথা ভাবিব লাগিব মই তোমাৰ কথা কেনেকে ভাবিছো আৰু
তোমাৰ ব্য্য়ক্তিগত জীৱনত মোকো সোমাই দিবাচোন তাতে মোক একো নহয় অকমান শিকাই দিবা। নিজৰ বন্ধু বুলি আজি ফোন কৰিছা মোক শিকাই দিব নোৱাৰিবানে তুমি ইমান কঠ কোৰ নহ'বাচোন মোক শিকাই দিবা দেই মোক স্কিলবোৰ শিকাই দিবা আৰু এতিয়া সেই ময়ো উপাৰ্জন কৰিব পাৰিম টকা পইচা তাৰে অকনমান তোমাক দিম দিয়া।
ঠিক আছে বাৰু আজি ৰাতি পহুত হল। মই তোমাক চেষ্টা কৰিম আৰু মই ভাবিম যে তোমাক সঁচাকৈ মই ডুবাইলৈ লৈ যাব পাৰো।
নাই নাই পাৰো নে নোৱাৰো নহয় লৈ যাবই লাগিব। নহ'লে মই তোমাক সোধাই নি আৰু
ঠিক আছে ৰাখিছো আজিল শুৱৰাত্ৰি
শুভৰাত্ৰি।